অ', শুনিছানে?
হেল্ল',
শুনিছানে উলো?
এ, মই শুনিছোঁ, তই শুনিছ নাই?
শুনি আছোঁ, শুনি আছ
অ', অ', মাতটো অলপ শ্ল' হৈছে, তো-তোৰ নেট শ্ল' নি?
নেট শ্ল' নহয়। মোৰ এই ডিভাইচৰ প্ৰব্লেম হব'লা, মানে প্ৰায় এনেকুৱা হৈ থাকিব লৈছে দেখোন।
অ', অ', তাৰপা কি কৰি আছ?
মই এইয়া এই অনলাইনৰ বেলেগ এটা কিবা কাম এটাত লাগি আছিলো। গেম
অ', অ', মওঁ-মওঁ অনলাইনঅলে গৈছো ৰ'
অ, আহ সেই প্ৰজেক্টটো কৰি ল'ব লাগিছিলে অফিচ পা দিয়া।
অ অ অফিচ মানে অ সেইটো। তহঁত কি সেইটোতো এক্সট্ৰা ইনকাম দিয়ে নেকি?
আহ সেইটো নহয় এইটো এনেই মনোৰঞ্জনৰ কাৰণে।
অ মানে এনেই আৰু মানে
অ বাকী হেই এটো এইটো কি বুলি কয় মই এই নাইনপলাই আছো ফিজিঅথেৰাপিৰ কাৰণে দেউতা। ইয়াত বহুত দেৰি বহি থাকিব লাগে ন।
অ অ তাতে বহিয়ে আছ নি?
বহি আছো আৰু এইটো ইয়াতে মজা লোকেশ্যন এটা আছে দোকানৰ কাষতে।
অ মই তাকে আহো বুলি ভাবি আছো কিন্তু নাযওঁ বুলি কৈছে আৰু।
কোনে দেউতায় নে কি?
আহ
অ দেউতাক বুজাইছা কৈছা এদিন দুদিন আহি চালে গম পাব।
এ যেতিয়া হেৰি হব আকৌ আকৌ আকৌ টানি টানি ধৰিব তেতিয়া যাব ওলাব মই পাওঁ।
অ তই কথাটো কবি যে এনেকুৱা এইবোৰ প্ৰব্লেম ভাল হৈ যায় ন ইয়াত ইয়াত সেইবোৰ ট্ৰিটমেণ্টেই হয় আচলতে সিৰৰ যাৰ শিৰবোৰ দুৰ্বল ভালকে কাম নকৰে একেবাৰে ধৰি পেলাব নোৱাৰা মানুহো মানে তোৰ ইয়াত থিয় থিয় হ'ব পাৰে গম পাইছ নাই।
অ অ তাৰপৰা হেৰি কিবা তোৰ ইণ্টাৰণশিপটো কিমান আগবাঢ়িলে?
ইণ্টাৰশ্বিপৰ মই ৰিপৰ্টটোহে লিখা নাই, এনে বাকী হৈছে বাৰু আগবাঢ়ি গৈ আছে।
ফটো কি চাৰিটা পাঁচটা মাৰিলে হৈ যাব নে কিনু?
অ আৰু পাঁচ ছটা মাৰিলে মোৰ কাম হৈ যাব।
অ বাকী হেইকেইটা
হা
হৈ যাব।
সেই চাপৰ লৰাটো জিম যায় নেকি তোৰ লগত।
হা?
এই চাপৰ লোৱাটো জিম যায় নেকি তোৰ লগত তোৰ লগত?
যায় যায় সি সদায় যায় কালি যে আমি বেগ মাৰিছো কালি বৰ ধুনীয়া বেগ পৰিছে।
কালি বোলে সি ওৱান ফিফটি ডেডলিভ মাৰিলে বোলে?
কপি গছে বেটা।
ত তই তই কিমান মাইলি?
অ ওৱান ফিফটিটো ইজি মাৰিছো বাৰু কিন্তু ওৱান চিক্সটিটো নোৱাৰিলো আৰু নোৱাৰিলো মানে কি হয় মই মানে অকমান জোৰ দি চাওঁ ন যদিহে কঁকালত পৰাজন পাওঁ, মই ইমান জোৰ নিদিওঁতে
অ', মানে টু ওৱান ফিফটি ফাইভটো গ'ল দে ন।
হয়,
পাইছে আকৌ দেই এনেকে সেই এতিয়াতো ধৰি ল তাই ইমান দিন হোৱাই নাই ন।
অ',
তাৰ ষ্ট্ৰেংটো বহুত আছে দেখোন তেতিয়া।
তাই আমাৰ লগত পাই গৈছে ন?
অ', মানে ডাইক হেভি হেভি ৱেইট মাৰিবলৈ চুবলৈ পাই গৈছে আকৌ।
অ' আৰু সি গম পাই যেনে হলেও আমাতকে বহুত ভালকে ট্ৰেইন কৰি আছে নিজকে।
উম, তাৰ আগ আগৰ পৰাই সেই ষ্ট্ৰেন্থটো আগৰ পৰাই আছে নেকি তাৰ?
আছে আছে আৰু চাপৰ মানুহ এনেও ষ্ট্ৰেংথ বেছি
অ', এ হেৰি এইটো কি বুলি ক এ মই মই আজিতো আজি দৌৰিলি নাই তই?
আজি সঁচা কথা কবলৈ গ'লে মই নাই দৰা মই মই তোৰ কাইলৈৰ পৰা তহঁতৰ ফিল্ডটোতেই যাম।
এই হেৰি সেটো কি বুলি কয় তই এনেই সঁচা কথা কচোন তই আজিলৈকে দৌৰিলি নাই বাৰু।
নাই দৰা।
ত' মোক এনেই ফাঁকি দি আছো আৰু।
অ',
মইতো আজি আজি দৌৰিলো মোৰ এতিয়া ভৰিতো এনেকুৱা টানি আছে কৈছো নহয় বহুত টানি আছে। মানে বিষ
অ',
আজি মানে মই আন এক্সপেক্টেড কে দৌৰিছো গম পা নাপ মইতো দৌৰিবলৈ গৈছো হেৰি চ চাৰি অ মানে চাৰিপাক দুৰিম বুলি ভাবিছিলো।
অ',
তাৰপা তাত হাত পাক দৈৰি দিলো নহয় আজি।
অ', অ', অ', ভালেই তেনেকেতো নিজকে যদি পুশ কৰিব পাৰি তেতিয়া ভালেই। গম পাইছোঁ নাই?
অ', অ', হেৰি মানে এই নহয় মই মানে মইতো ধৰি লোৱা মই আজি কালি মই সেইদিনাখন অ কালি মই মানে এপাক দৰিছো দেই
অহ।
তাৰপা এপাক দৌৰি অলপ ৰোৱাৰ পিছত সেই দাদাজনে মানে দৌৰি আছিলে সি কৰিলে এনেকে ৰলে কি হব অ আকৌ মাতিলে তাৰপিছত আকৌ নেক্সটত তিনিপাক দৌৰিলো কালি মানে টোটেল চাৰিপাক দৌৰিছোঁ দেই।
অহ।
তাৰপা আজি মইতো ধৰি লোৱা দুপাক দৌৰিলো নহয় তাৰপা মোৰ মানে ষ্ট্ৰেনটো কমি কমি মানে এই এই উশাহটো মানে নাই অহা আৰু টানিছে আৰু।
অ',
তাৰ মই ভাবিছো যেনে তেনে ত চাৰি পাক কমপ্লিট কৰো আৰু তাৰপৰা চাৰি নম্বৰ পাকটো মাৰিলো যে যেনে-তেনে।
উম,
তাৰপিছত এই মোৰ আগত মানে দাদা এজন দৌৰি আছিলে সি গলে বোলে আহ আহ এ আহ মোৰ লগতে আহ বুলি ক তেনেকে মাৰি মাৰি মানে টোৰ ধৰি ল মই অহ আৰু চাৰিপাক মাৰি দিলো গম পাইছ নে নাই তেনেকেই।
অ মানে টোপনি চুপনি উঠিছে নাই?
উপনি উঠ এই ৰা লাষ্ট পাকটো যে এই এনেকে এই সেই কিডনী বিষ বিষ নে কিবা এটা বিষ নহয় জানো ধৰি যায় নহয়।
অ পুৰা।
অ সেইটো বিষ সেইটো বিষলৈকে ধৰি গৈছে পুৰা। এই মানে এই হেৰি মানে এই আ
ৰাতিপুৱা ৰাতিপুৱা ফোন এটা কৰি দিবিনে মোলে।
কৰিব পাৰিটো ৰাতিপুৱা হেৰি একো নহয় চাৰিটাতে নহয়।
হা
কেইটা বজাত শুৱ ৰাতি?
ৰাতি মই চাৰে নটা দচটা মানত শুই যাওঁ।
অ তেতিয়াহ'লে তেতিয়া ময়ো সোনকালে শুই পেলাই কাইলৈ ৰাতিপুৱা চাৰিটাতে গুচি যাম তই মোলৈ ফোন এটা কৰিবি খালি।
কি হয় মই চাইছো মানে এই ইহঁতি মানে ইয়াত মটিভেশ্যনটো পুৰা পাই যায় মানে সিহঁতি টাও নিদিয়ে গম পাইছ নাই? তোক পুচ কৰিব চাই মানে।
তেতিয়া ভালেই হব।
তো এক্সপিৰিয়েঞ্চ আছে ন তোক মানে ক মানে শিকাই দিয়ে মানে তোক কেনেকে কি দৌৰিব লাগে কেনেকে কিমান দৌৰিব লাগে। মানে ভালেই হৈছে আৰু ফিল্ডত গৈছো যেতিয়া আৰু এতিয়া মানে অলপ এতিয়া মানে যাবলৈও ভাল লগা হৈ গ'ল আৰু আগতে যাবলৈ মন নাযায় এতিয়া যা পূৰা ৰাতিয়ে ভাবো মানে কাইলে ৰাতিপুৱা দৌৰিবলৈ যাম তেনেকে বুলি।
অ অ যাম মই যাম যাম ম যাম ম যাম।
এই তই মাইণ্ড ছেটটো ইয়াত বনাই ল'ব পাৰিলেই হ'ল তই ৰাস্তাট হলেও দৌৰিব পাৰিবি মুঠতে মাইণ্ড ছেটটো এবাৰ আহি গলে হল আৰু।
অ নহয় নহয় এনেকে লগৰ কোনোবা এটা থাকিলে মানে ভাল লাগে নাইছ নাই তেনেহলেও নিজে মটিভেশ্যন এটা পাই যে বেলেগে যদি দিয়ে আৰু যদি তই আৰু তেতিয়া আৰু ভাল লাগে ন।
উ
হেল্ল'
এতিয়া
উম।
তোৰ মোক মোক দেখি মানে দৌৰিবলৈ মন যাব তেনেকুৱা হৈ যায় কথাটো গ'ম পাইছ নাই।
অ' সে মই সেইটো ক'ব বিচাৰিছো।
মানে ধৰি লওঁক, মই এতিয়া দৌৰি থাকিম তোৰ ৰলে তোৰ নিজে কিবা নিচিনা লাগিব নহয়, ই দৌৰিব পাৰিছে যেতিয়া মই কেলে নোৱাৰিম বুলি
অ' সেটো পাৰিম এতিয়া এন চি চিৰ আগতেও সেই চাৰি চপাকলৈকে দৌৰিছো ন।
অ' সেইটোতো এনেই দৌৰি দিয়া হৈছে ন তই তইতো মানে ধৰি লওঁ একো প্ৰেক্টিচ চেক্টিচ নাই। নথাকাকে দৌৰি দিছো।
অ সেইটোৱে তেনেকে গতিকে প্ৰেক্টিচ যদি কৰো সেই এনেই ইজি মাৰিব পাৰিম।
অ মাৰিব পৰিবিটো। হেৰি ম মই হেৰি কৰিম মই মানে তোৰ ধৰি ল এমাহমান দেৰমাহ বেছিয়ে দিব পাৰে আৰু এমাহ ডেৰমাহ ঠিক আছে হ'বা টাইমটো দেই।
অহ।
প্ৰথমতে পাঁচ কিলোমিটাৰ আনলক কৰি তাৰপ টাইমিংটো মিলাব চাম। তাৰপিছত তাৰপিছত তোৰ এনেকে ৰাস্তা চস্তা ষ্ট্ৰেইটকে দুই যাম আৰু
অ' একেলগ অ' ভাল হ'ব তেতিয়াহলে দুইটাই একেলগতে গোটেইখিনি কৰি
অ' পাৰিবিটো। আৰু মানে হেৰি আমাৰ ভাল গেলে হ'ব। হ'ব ৰবা এই আছাম পুলিচও পোষ্ট আহি আছে নহয়। অ' আমি, আমি আছাম পুলিচ এপ্লেলাই কৰি থৈ দিয়া আছে জোখৰ টাইমতে আহি যাব আমাৰ গোটে প্ৰেক্টিচ চেকটি হোৱাৰ পিছত
অ'
মানে ত তাতো তাতো পুৰা মজা চানান্স এটা অ' গ'ম পাওঁ নে নাপাওঁ।
যোৱা বা যে
অ' অ'
সিহঁতেও সেই সিমান মানে দৌৰে। এ হ'ব নহ'লে এই মানে মোৰ ঘৰলে দাদা দুজনমান আহিছে। যে কথা পাতিব লাগিব এতিয়া হ'ব দে তই খেল।
অ'
অ'